জনাই। কি ক হৈ যাব নিজক। কি কৰি আছ?
এ এনেই বহি আছোঁ, এই গৰম লাগিছে ন।
এ বহুত গৰম পৰিছে।
ফেনৰ হাৱাটো গৰমৰ ভাৱে আহিছে সেইটো কাৰণে বাহিৰতে বহি আছোঁ আৰু।
অ! মই ৰাস্তালৈকে ওলাই আহিছোঁ নোৱাৰি আৰু ঘৰত থাকি থাকিব।
অঁ! অঁ তাৰপা কাই কাইলৰ পৰা বোলে দৌৰিবি বুলি শুনিছোঁ তই।
ত এই চিন্তা কৰি আছোঁ কাইলৈৰ পৰা ফিল্ডত দৌৰিবলৈ যাওঁ বুলি।
অঁ! মানে আজি চিন্তা কৰিছ যেতিয়া আৰু দুদিনমান লাগিব আহি পোৱালে।
জানো কি হয় মোৰ আচলতে অৱস্থাটোহে বেয়া হৈ আছে। স্বাস্থ্যটো এদিন ভাল এদিন বেয়া হৈ আছে।
ৰাণিং কৰিলে এইবোৰ স্বাস্থ্য বেয়া ভাল চব ঠিক হৈ যায়।
হয় বাৰু সেইটো কথা। মোৰ মানে কি হ'ল পৰসি চতু পৰহি অলপমান ভাল পালোঁ।
তাৰপিছতে কালি জিমলে গুচি গলোঁ। জিমটো চাৰিওফালৰ পৰা
অঁ!
চাৰিটা এচি পাই গ'লোঁ।
অঁ!
সেইফালে একদম পুৰা জ্বৰ উঠি আহিলে নহয়।
অ-অ! হেৰি এইটো কি বুলি কয় আজি যাবি নাই?
যাম-যাম মই মানে কি কালি জিম মাৰি থাকোঁতেই মই গম পাইছো মোক গাটো বহুত বেয়া লাগি আহিছে বুলি।
অঁ।
তথাপিও মানে কি ভাল লাগিছিলে মাৰি কালি ব্ৰেকৰ এক্সাৰচাইজ মাৰিলোঁ।
অ! কালি তাৰপা ডেটলিপ্ট মাৰোঁতে ট্ৰেইনাৰটোৱে শিকাইছে নাই কেনেকে মাৰিব লাগে?
শিকাইছে। শিকাইছে মানে কি আৰু এটাই কথা যে কঁকালটো চিধা কৰ বুলি কৈছে।
অঁ! সি এনেই মাৰি-মাৰি দেখুৱা নাই তোক।
না মাৰি দেখুওৱা নাই।
আমাৰ গৰুটোৱে দেখা নাই কেনেকে মাৰে।
এ আগৰটো খাতাৰনাক আছিলে।
এইটো কি ইমান বডি-চডি নাই নেকি?
ইয়াৰ কাঞ আছে বহুতখিনি বডি আছে ই নেচাৰেল আকৌ মানুহটো।
অঁ! মানে মাচল ইমান নাই আৰু?
মাচুলো আছে কিন্তু সেই আগৰটো নিচিনা মাচুল থকা নহয়।
অ-অ! মানে সেই ষ্টৰইড লোৱা নাই আও।
নাই লোৱা অঁ সেই জনে। ই নেচাৰেল তাগ্ৰা আছে মিচিং ল'ৰা।
অঁ-অঁ! আহিবি যদি আহিম বুলি ভাবিছ আমাৰ ফিল্ডতে দৌৰিব চাৰিটা মানতে।
অ তাকে যাম যাম, মোৰ এইফালে লগৰ লগো নাই মোত টিভেশ্যনো নাপাওঁ যে।
অ মই আমাৰ ইয়াত লৰা কেইটা মই আজি চাইছো মানে
হয়।
এনকেই এক এক্সিলেণ্ট মাৰিব পৰা হৈ আছে, গম পাইছা নাই মানে এনেকুৱা আছাম পুলিচ কিবা কিবি বোৰ।
অহ।
মানে ইহঁতি মানে একো মানে দৌৰক লৈ মানে একো হেৰিয়ে কৰা নাই মানে জাষ্ট মানে ইমান মিনিট সিহঁতৰ মিনিটটো আৰু কম হব লাগে মানে গম পাইছা নাই?
অঁ সিহঁতে হওঁ কাৰণে চেষ্টা কৰি আছে মানে।
অহ। ইহঁতে আমি আ, উম ইহঁতে মানে স্পীডটো মিল মেইনটেইন কৰিবও পাৰে, ধৰি ল ইহঁতৰ যদি এচ্চি মানে এতিয়া ফিল্ডত দৌৰতে লাহে লাহে দৌৰে মানে সেই ষ্টেমিনাটো বঢ়ায়।
অঁ।
কিছুমানে এনেকৈ দৌৰ বুলি কলে মানে দৌৰ সেই একেটাই পিছতহে গৈ মানে এক্সিলেন্ত মাৰা টাইপটোত সোমাই দিব পাৰিব মানে তেনেুৱা আৰু।
অঁ এ ইহঁতে এবছৰমানৰ পৰা দৌৰি থকা নাই জানো?
এবছৰ নহয় বেছি হব চাগে দুবছৰ আঢ়ৈ বছৰ মান হ'ব চাগে।
অঁ সেই কাৰণে আকৌ তোৰ ইমান দিন অনুশীলন কৰি আছে কাৰণে ইটো পাইছে আকৌ।
অ অ অ আৰু মানে হেৰি আৰু ইহঁতে মানে ইহঁতি গম পাই গ'ল মানে এই স্পীড বঢ়াব লাগে ক'ত কমাব লাগে।
অ।
মানে আৰু সেই মানে এই উশাহ লোৱা টেকনিকটোও গম পায় কেনেকে অলপ বলা মানে বেছি টানে।
উশাহটো মুখে ল'ব লাগে না নাকে ল'ব লাগে?
গম নাপাও নহয় মই ন মই নাকেৰে লৈ আছো কিন্তু এইকেইদিন।
কিবা টেকনিক এটা আছে বোলে তোৰ মুখেৰে লৈ নাকেৰে এৰিব লাগে। এনেকুৱা টেকনিক এটা আছে নেকি কিবা মানে মই ইউটিউবত পাইছিলোঁ।
অ, এ আমি এতিয়াতো কোৱালিফাই কৰি বলেহে চাই আছোঁ অকল আও। আৰু আমাক বেছি নালাগে দেখোনো অকল কোৱালিফাই হলেই হৈ গল আও আমাক আমাৰো কৰ ত বোলে বিশ মিনিটত সোমাব পাৰিলে এক্সট্ৰা মাৰ্কচ পাবি তেনেকুৱা কথা নাহে নহয়।
হয় অঁ সেইটোৱে মই সেইটোৱে বাৰু মোৰ এতিয়া কি হয় আৰু কাট অফটোৱে ক'ব, মই
মই চাইছিলো হেৰি এইটো ত্ৰিশ তাৰিখে নহয় জানো, ত্ৰিশ তাৰিখে লাষ্টৰ চিটটো।
অঁ।
বাঢ়িব চাগে।
বাঢ়িলেতো ভালেই হ'ব জাষ্ট পাঁচ দহ হাজাৰ যদি বাঢ়ি যায়, তেতিয়া ভাল হ'ব।
বাঢ়িব বঢ়াটো মোৰ এনেকুৱা লাগিছে মানে হেৰিত আও এ এনেকুৱা এ আৰ ডব্লু এ যে ৰোজকাৰ উইথ অংকিত এই চেনেলটোত
অ।
চেনেলটোত মানে সিহঁতি এভাৰেষ্ট স্কোৰৰ ওপৰত মানে হেৰি কৰিছিলে আৰু এইটো কি বুলি কয় মানে কিমান কাট নৰ্মেলাইজেচনৰ কিমান বাঢ়িব কিমান কমিব বুলি।
তাত কিমান নম্বৰ দেখুৱাইছে বহাটো?
বাৰ দেখুৱাইছিলে নেকি, অঁ নহয় নহয় এইটো হেৰি দেখুৱাইছে পোন্ধৰ দেখুৱাইছে। চে মোৰ বাৰ দেখুৱাইছে, মোৰ বাৰ মানে কমিব পাই বাঢ়িবও পাৰে তেনেকুৱা মোৰ মোৰ এভাৰেজ স্ক'ৰটো বেছি আছে। তহঁতৰ কিন্তু বাঢ়িবই আৰু মানে তহঁতৰ কম আছে, তেনেকে সিহঁতৰ মতেহে দেই এতিয়া ৰিয়েলিটিটো নাজানো আও।
অঁ অ বাঢ়িলে ভাল হ'ব যেনিবা। হয়তো নাই আঠ এটায়ো যদি বাঢ়ি যায়, মোৰ ভাগৰ আঠ দশ এটা
অঁ।
অঁ, যথেষ্টখিনি ইফালে আগবাঢ়ি যাব ন।
অঁ ত বহুতেই আগবাঢ়ি যাব তোৰ তোৰ তোৰ ধৰি লোৱা আ আঠ আঠ হাজাৰ আগবঢ়া মানে আৰু বহুত আগবঢ়া আৰু।
অঁ, সেইটোৱে ভাগ্য ভাল থাকিলেই হ'ল আও, তেতিয়া যদি ভগৱানে মিলাই তেনেহ'লে বাঢ়িব আও।
উম উম। মইয়ে মেডিকেলত গণ্ডগোলে গণ্ডগোল ওলাই আছে নহয় গম নাপাও।
আকৌ কি গণ্ডগোলে ওলাইছে তোৰ তোৰ তো নাক আৰু ভৰিতোহে তই পইছিলি।
অঁ, সেইটোৱে না নাকোৱা মানে হেৰি হৈছে মানে এইটো এ নাগল তহঁতৰ হয় নাই, তহঁতৰ মানে সেই দুটা ফুটা দিয়ে চলি থাকে নেকি বস্তুটো।
অঁ দুটা চকা ফুটা দিয়েটো চলে।
মোৰ হেৰি হয় মানে তোৰ এটা কেতিয়া এটা কেতিয়া এটা এটা এটা কেতিয়াবা বন্ধ থাকে। তাৰাপা সেইটো যেতিয়া খুলি যায় ন,
অঁ।
যেতিয়া ইটো বন্ধ হৈ যায় তেনেকুৱা মানে, মোৰতটো কি হৈছে জানো এইটো দেখুৱাব লাগিব ভালকে, এইটো মেডিচনলৈ চালো যে বোলে মই ইউটিউব চাইছিলো বাও।
অ তেতিয়াহ'লে এবাৰ দেখুৱাই ল'বি, মানে তই এতিয়া পানী লগা তোৰ কথা বেলেগ জ্বৰ পানী লগাত বেলেগ কিন্তু এনেই সাধাৰণতে নাকৰ দুইটা ফোতা খোল খাই থাকে।
অঁ, কিন্তু মোৰ মোৰ কণ্ডিশনটো বেলেগ মোৰ মানে তোৰ নাকৰ সেই এটা চাইডেদি মানে উম যিমান নৰ্মেল হলো মানে পানী লগা জ্বৰৰ কথা কোৱা নাই আও।
অঁ।
নৰ্মেল হ'লেও মানে এটা চাইডেদি হাৱাতটো কম যায়, খোলাই থাকে কিন্তু হাৱা টো কম যায়।
অঁ। অ মই এইটো বিষয়ে নাজানো বাৰু, তই এবাৰ নহলে মেডিকেলতে দেখুৱাই লবি বস্তুটো। বা এইবোৰ ক'ৰবাততো ঠিক কৰিব পাৰি ন মেডিচিনৰ জড়িয়তে।
অঁ পাৰি হেৰি এইটো কি বুলি কয় মই হেৰি বুলি ভাবিছো যদি মানে যদি এই ৰাণিংটো যদি কোৱালিফাই কৰিব পাৰোঁ।
অঁ।
তেতিয়া তেতিয়া আৰু এইটো মেডিচিনটো লৈ লম আৰু মানে হেৰি এটা নৰ্মেল মানে। চাইনাচৰ নিচিনা বস্তুোটো।
অ', কিমান দিনৰ ভিতৰত ঠিক হৈ যায় বা সেইটো এটা কথা থাকিব নহয়।
অ', এ মোৰ নৰ্মেলত ঠিকে আহে কেতিয়াবা কেতিয়াবা মানে এইটো অকস্মাত হয় বস্তুটো।
অ', অ', অ', এ একো নাই তোৰ ভাগৰ নম্বৰটো ভাল পাই আছ, তই এতিয়া ডাইৰেক্ট ফিজিকেল আৰু মেডিকেল টোত সম্পূৰ্ণ ক্লিয়াৰ কৰা আৰু ফিজিকেলটোতো নিজৰ ওপৰত কথাাত পাৰিম বুলি সম্পূৰ্ণ চেষ্টা কৰ পাৰিবি। মেডিকেলতো অলপমান ভগৱানৰ ওপৰত কথা হৈ থাকে। সেইখিনিতো যোনখিনি প্ৰব্লেম আছে তই সেইখিনি এতিয় পৰাই ঠিক কৰিবলৈ চেষ্টা কৰ। ভাল হ'ব এনেও।
এ সেইটোৱে মানে আৰু মোৰ মানে নাকৰ হাৰদি ভিতৰৰ হাৰডাল মানে বেকা আছে দেই।
অ'।
এ বেকাডাল মানে তোৰ ধৰি ল মই চাইছিলো মানে এইটোৰ ৰিজেক্ট এই এইটো ৰিজেক্ট নকৰে।
অ'।
সেইটো সেইটো মানে মোৰ ধৰি ল এতিয়া ধৰি ল তোৰ মোৰ এই নাকৰ এই চাইনাচৰ এই চাইনাচত মানে গম পাওঁ নাপাওঁ এই গোলত তে যে বাঢ়ি যায় যে মাংসটো।
অ', গম পাওঁ।
এ মোৰ যোনটো চাইডে এতিয়া ধৰি ল বেকা হৈ আছে হাৰ্ডিডাল।
অ'।
সেইটো চাইডে যদি মানে গ-গোল লৈ যায় তেতিয়া মানে এনেকে টো এনেকে ফোতাটো চাওঁতে মানে গোটেই ব্লক
অ', অ', অ'।
কিন্তু নৰ্মেলি তোৰ ব্লক নহয় মানে মই বস্তুটো চাইছো।
অ'।
সেই সেইটো কাৰণে আৰু যদি মই নাকৰ যদি হাৰ্ডী চাৰ্জাৰীটো কৰো। এইটো মানে এইটো মেডিচিনে ভাল নহয় কাৰণ হাৰ্ডিটো বেকা বেকা আৰু।
তই সেইটো মানে চাৰ্জাৰীতহে ভাল হ'ব ন?
অ', কিন্তু মানে মোৰ চাইনাচটো যদি এই যোনটো চাইনাছৰ প্ৰব্লেম।
অ'।
সেইটো আঁতৰাব পাৰিলে আদায় আৰু এইবোৰ চাৰ্জাৰী তাৰ্জাৰি দৰকাৰ নাই মানে। সেইটোতো মানে এইটো চাইডে ফুটাটো মানে হাৰ্ডীটো বেকা হৈ থাকে কিন্তু ফুটাটো ক্লিয়াৰ দেখে মানে।
অ', আতছা।
আৰু ফুটাতো ক্লিয়াৰ দেখিলে মানে হৈ যায় আৰু মানে তোৰ ধৰি ল উশাহ ল'ব পাৰো নে নোৱাৰো সেইটো কথা সেইটোহে মেইন। গম পাইছ। সেই তেনেকুৱা কথা। হেল্ল' শুনিছনে নাই হেল্ল'। আকৌ নেটৱ-নেটৱৰ্ক নোপোৱা জেগালৈ গুচি গলি নেকি?
নহয় নহয় এই নেটৱৰ্ক পোৱা জেগাতে আছো অলপমান মোৰ ইয়াত ইণ্টাৰনেটো শ্লোৱেই।
অ', অ', কি আৰু আৰু অকমান হেৰি কৰিবি নেকি?
হয়, এ কথা অকন পাতো বহুত দিন পতা নাই।
অ', অ', এই আমাৰ হেৰি হা?
মাছ খাইছ নাই? এইকেইদিন পানীত বাঢ়িছে নহয়।
এ মাছ এ আমাৰ হেৰি লাঙি -জাঙি নাই পাতা নাই। খাবলৈ পোৱা নাই নেকি?
অ তহঁত এনেই নদীত ওলাই নহয়।
নদীত অঁ আ আমা দেখোন পানীয়ে বাঢ়িছে দেখোন, এনেই লা -লাঙি পাতোতে দেখিছো সিহঁতৰ মাছ বহুত- বহুত লাগিছে।
অঁ' আমাৰ এই এইকনতে জান এটা আছে জানতে- চেপা -তেপা পাতি পেলাই মাছ খাই আছো বাৰু। লাঙি পতা নাই।
তয় এনেই বানপানী হলে তহঁতৰ সেৰিটো প মানে পানী উঠে নে নাই?
কিহত?
সেইফালে সেইফালে।
পানী উঠে পথাৰ পানী বাঢ়ে সেই ৰাস্তাৰ পৰা বা ঘৰলে পানী নাবাঢ়ে পানী নুঠে তেনেকে।
অঁ অঁ এই এতিয়া আকৌ হেই নেপকয়ে হেই ডেম খুলি দিছে নহয়।
তাকে খবৰটো পাইছো তোৰ অৰুণাচলত পুৰা পানী হৈছে বোলে।
অৰুণাচলত হ এটা গাঁও নে কিবা বোলে গোটেই আদায়।
সেইটোৱেতো এতিয়া আমা অসমতো ইয়াৰ প্ৰভাৱ পৰিব গম পাইছা নাই? কাৰণ অৰুণাচল যিমান ও- খ জেগাকণত যিহেতু প্ৰভাৱ পৰিছে।
অঁ' পৰিবই ন আৰু, সেইটো চাইডৰ পা আহা মানে আও এইফালে গোটেই সোমাবই আও।
আমা ফালে সোমাই যাব সি অঁ' তাকে চিন্তা এটা হয় দেই।
আৰু নেপকোয়ে দুটা ফুটা খুলি দিছে ন ডেমৰ।
অঁ'
সেইটোও এটা সেই- এ মানে তোৰ যদি আমাৰ যদি সিফেলৰ পৰা যদি অৰুণাচলৰ পা আহে তেতিয়া- অৰুণাচলৰ চাই সিমান পাহাৰীয়া এলেকাবোৰে যদি ডুবি গৈছে আমাৰ এইটো ডুবাটো- একো মানে হেয়ে নহয় মেটাৰে নকৰে। গম পাইছ? হেল্লৌ' শুনিছা নাই?